না না
অ কি কৰি আছে?
মই এ গা পা ধুই আহিছো চাহ তাহ খাই লৈছো আৰু তই?
অ মই খালো চাহ তাহ।
আহ।
এ জলপান বনালো জলপানো খালো খাই পেলাই সেই দেতা নামঘৰলে গৈছে। অ মাও যাবলৈ ওলাই আছে। যে মই বোলে অলপ লাহে লাহে মই যাম আৰু।
অ নামঘৰত কিবা আছে?
আজি নামঘৰত বছেৰেকীয়া নাম আছে।
অ বছৰেকীয়া পাতিছে ন। কাইলৈৰ পৰা হাতৰ চোৱা দিয়ে ন?
অ কাইলৈ পৰা হাতৰ চোৱা লাগিব।
অ সেইকাৰণে আজিয়ে পাতি লৈছো।
অঁ। আকৌ হাতৰ চোৱা লাগিলেতো নোৱাৰিব।
অ নোৱাৰিব। এতিয়া আজি ভাত পানী নবনাও হেৰি যেতিয়া অহ বছৰেকীয়া সকাম যেতিয়া। উম।
তাত জলপান খুৱাব?
জলপান খোৱাব। সিদিনাখন চাউল ভাজি থকা দেখি দেখিছো।
অ দেখিছে, কোনে দিলে জানো মই নাই দিয়া কিন্তু।
অ পাইছো চাউল ভাজি আছে আকৌ কি কেইজনী মানেচোন মাছ ভাজি আছে।
অ তাতে অঁ এ চাউল তাউাল ভাজি কৰি আহ আজৰি হৈ ল তাৰপছত আ গোটে যে তাকে আৰু এদিন মানে চাউল ভাজি ছিলো ভাজোতে তেতিয়া ক'লে চবে খানা এটা খাওঁ তাত পা সেইদিনাখন খোৱা নহলে তাৰপা সেদিখন বোলে ন নহয় চাউল ভাজিলে কিন্তু দেৱহতি ঘৰত খানা খামেই আমি গোটেই জাগ সেইদিনাখন সেয়া অ তোলা তুলিকে অ গোটেইখিনিযয়েহে তাতে খানা খালে আৰু।
অ মাছ ভাজি আছে ন মাছ ভাজিছে ৰঙালাও আলু কু প লোৱা দেখি খিছো। তেনেকে হলে যাব মন যায় ন খাবলৈ। অ, অ ভাল লাগে আকৌ, উম।
সকলো খিনি মানুহ গোট খাই ন, আৰু জমনি নিচিনা নিচিনা হৈ থাকে ইজনী এটা খুচুক খুচুককে কব সিজনী এটাক খুচুককে কব, ভাল লাগে মনটো। অ, অ এ ঘৰত উম ঘৰত যিমানেই নহওক মন যায় নত
মন যায়। অ, মন যায় আকৌ, ঘৰত যিমানে নাখাওঁ ন।
অ, সেইটো খোৱাটো মেইন কথা নহয়। কিন্তু মানে আনন্দ তা হয় যে।
অ, ঘৰতনো কি নোখোৱাকে থাকে তেনেকে লগ অ লগ হৈ খাবলৈ গলে ভাল
আৰু ভাল লাগে।
তাকে এদিনিয়া আজি সভাহে ন। বচৰেকীয়া সভাহে। অ আমাৰ ভাদ মাহত পাতিব পাল নাম। আমা খেলৰ আমাৰ পা পাল নাম হ'লে আকৌ দুদিনীয়াকে পাব লাগে। গে যে, উম, সেইফালে পা পাতে নে, পাল নাম পাতে।
আমাৰ দে পাতে তেনেকে অ। তেনেকুৱা আমাৰ অ নাপাতে নাপা পাতে আমাৰ এয়াই পাতিলে। ওহোঁ, না পাতে, পালনাম।
অ', আমাৰ আকৌ আমাৰ খেলৰখিনিয়ে পালনামহে পাতে, সভা নাপাতে। যেনেকে বছৰেকীয়া সকা, সভা। এ, আগদিনা মানে লগাই, আৰু তাৰপিছত পিছ দিনা নাম টান হয়। আগদিনা ৰাতিটো সেইয়া নাম মোৰ হয় আকৌ প পুথিও পঢ়ি থাকে। ৰাতিটো মানুহ নুশুৱে আৰু
অ', অ'। পিছদিনা ভোজ বনাই নি কি ভোজ খায় ন?
পিছদিনা হেৰি খাই। নহয়, সেইদিনাখন লগোৱা দিনা ৰাতি ভোজ, হেৰি, ভোজ খাই এনে দালি-ভাত, তাৰপৰা পিছদিনা জলপান
অ', আমাৰ তেনেকুৱা আকৌ হেৰি, মাঘৰ মাহত পাতে।
অ'।
মাঘৰ মাহত নাম কেৱা বুলি পাতে তেতিয়া মানে আগদিনাখন ৰাতিয়ে যে লগায়। সেইদিনাখন পুথি পঢ়ে নাম নাম গায়। তাৰ পিছত আৰু ৰাতি জলপান খাই পিছদিনা
অ' অ' আমা আকৌ পিছবেলা জলপানহে খায়। পিছদিনা জলপান হে খাই ভা ই। হিৰ নাখা ভোজ নাখায়া। আগ দিনা খনে। খাইছোন। ঘৰত ভাল আ। নাচ
অহ' ভালেই নামলে ইহঁতে নকলে নেকি আপোনাক।
হাৰ
নামলৈ ইহঁতে নকলে নেকি?
অ' নাই কোৱাচোন।
পাহৰ ৰিলে ছাগে।
বৰষুণ এতিয়া কোৱা হৈয়ো য যোৱা অসুবিধা যে ন
অ', সেইটো হয়।
এক্সিডেন্ট হোৱাই নাই।
নহয় বিয়টিও যদি আহাহেতেন দুইজনী আহিব পাৰিলে হয়।
উম।
তাইও কালি আলহী আহিছ ছিলে বোলে।
অ', আলহী আহিছিলে, কৈছে ফোনতে। আলহী গ'ল গ'ল আলহী উম, হ'লেও এতিয়া টা ছোৱালীজনী আছেহে। যে যোৱা অকনমান দিগদাৰ হয়। তাইও পঢ়া শুনা খোৱা ন' বিন
অ', অ', হয় সিহঁতৰ এটা কাৰণে ভাল, আমাৰ হেৰি ভণ্টিয়ে কয় না এ, বিউটিবাক সুধিবিচোন তাক কি খাই জন্ম দিছ খুৱাই কি সিহঁতক? ইমান ইহঁতৰ বেনকি কাছু কা আৰু ইমান জ্ঞান, ইমান ভাল ল'ৰা ছোৱালী। কেনেকে জন্ম দিছ সুধিবিছোন তই নিজে সু সুধি লবি মই কিয় সোধোঁ?
নহয় সিহঁতে আচলতে বাহিৰত থাকিল যে। হয়।
এই বাহিৰত থাকিলে ল'ৰা ছোৱালী কেনেকুৱা হয় মানুহৰ মানে হেৰিটোক বুজি নাপায়। কিন্তু ইহঁত আকৌ তেনেকুৱা নহয়, ইহঁত মানে কি মানুহৰ উম, হেৰ মানে বুজি পায়, বুজি পায় অ', বা কোনে কিমান কচ তে এইটো দেখোন কষ্টকৰ কাম কৰি আছে ইহঁত তেওঁ বহুত কষ্ট পাইছে, মই যদি অকনমান হেল্প কৰিব পাৰো। সিহঁতৰ মানে মনৰ ভাব বিলাকত তেনেকুৱা টাইপৰ, অ', বেলেগ কিন্তু বাহিৰত থকা ল'ৰা ছোৱালীও দেখিছোঁ একো বুজি নাপায়, নিজক লৈ ব্যস্ত। অ ইহঁতৰ নহয় নহয় ইহঁতৰ নিজক ব্যস্ততাটো নহয় ইহঁতে নিজৰ কথা যেনেকে চিন্তা কৰে আনৰ দুখটো বুজি পায় বা আনৰ কথাও চিন্তা কৰে অ বহুত বেলেগ ইহঁত তাকে কওঁ সঁচাই ইহঁত
উম ভাল সেইত ভালে হয় থয়লেণ্ডো তেনেকুৱা যে সিও মৰমীয়াল যে আগৰ পৰাই সি মৰমীয়াল হা মানুহক ওপৰতে মৰম বেছি দুখত পৰিলে চাহ খাই
চাই
ধৰি লোৱা ল'ৰা ছোৱালী সেই হিচাপে বুজি পোৱা হৈছে ন উম আচলতে মাক বাপে কলেহে
অ সেইটোৱে মাক বাপেকৰ যি টো হেৰি সেইটোৱে একৌ সন্তানৰ ওপৰত
প অ মাক বাপেকে দেখা দেখাই দিব লাগিব ন হেৰিত মৰম চেনেহ
দেখাই দিব লাগে সেইটোৱে এইটো তোৰ নিজ যে আপোন মানুহে এইটো অমুক বা সেইটোত অমোক দেখুৱাই দিওতে বোলে মৰম কৰিম বা এনে ডাঙৰ মানুহক এনেকা সন্মান কৰিবি অমোক কৰিবি এতিয়া সেণ্টে সেইটো মানে এ জ্ঞান আহি গ'লা এতিয়া যাকে নহওক অ সৰুক মৰম কৰিব লাগে ডাঙৰক
উম উম উম ভালকে বুজি পায় উম তাৰে বু ধান চান কৰিছিলি নে নাই? বু ধান কৰিছিল নে তহঁতৰ? হা এতিয়া ৰুব আৰু ন? কথা।
অহ অ। ন? বাওহে পেলাই মানে হেৰি দ মাতি যে।
অ, ' এতিয়া পানী হলে হৈছে চাগৈ ন, পানী হৈছে চাগৈ, বৰষুণ নাই হৈ আ
উম, হম এ এয়া ব বষুণত কি পানী হ'ব?
অ, '
কিন কিনাই বৰষুণ দিয়ে অকনমান দিয়ে তাৰাপা আকৌ নাইকিয়া হয় আকৌ অকনমান দিয়ে নাইকিয়া হয় কিন্তু বৰষুণটো পুৰা টান আৰু উ, মানে হে পানী ৰোৱাকে বৰষুণ দিব লাগিব তেতিয়া
উম, উম উম এই নদীৰ ওচৰত নহয় জানো পথাৰ?
নহয় এই আমাৰ হেৰি সোণাই পাৰতহে দলনিত। জানৰ কিনাৰত উম জানতটো পাৰতে আকৌ টোপৰখিনি ভাইটি তাতে আছে।
সেইকাৰণে গাচি পেলাব লাগে নদীৰ ওচৰত কাৰণে ন।
অহ, তাত সেইকাৰণে হেৰি পেলাব লাগে বাওতটো বাঢ়ি যায় যে আহ ৰোৱাটো হলে মৰি যাবগৈ সেইটো আকৌ যেনেকে নহওক আহ জীয়াইগে অলপ।
ততে ইহঁতে আহা নাই।
আহা নাই।
অ ছোৱালীজনী ডাঙৰ।
অ ছোৱালীজনী ম চুচৰিব কৰা হৈছে নৰমাহ হৈ গ'ল নহয় তাই।
উম।
উম তাৰপৰা কয় এ লৰাটো বেয়া লাগে অ আহ আহ বহুত বেয়া লাগে উদং দং লাগে মই ক এইবিলাক আহাতকে নাহাই ভাল আৰু সিহঁত যোৱা দিনা না ভাত খোৱা হয় না কিবা খোৱা হয় কান্দি মেলনে হাঁহি মানে বুজাব নোৱাৰোঁ খালি বিচনাখনতে পৰিয়ে থাকে
এনেও সৰু ল'ৰা ছোৱালী আহিলে বহুত মৰম ন। তাতে কথা এটা দুটা ক'ব পালেতো আৰু বেয়া লাগে আৰু উম গলে গ কথা কোৱাৰ পিছত যেতিয়া ঘৰলৈ যায়গৈ তেতিয়াতো আৰু বেয়া লাগেগে ঘৰ ক জানো কোনো নাই হে।
অ তেনেকুৱা লাগে আকৌ ইমান উদং দং লাগে একে সোমাবলৈ মন নাযায়। খাবলৈ মন নাযায় আকৌ কিবা এটা বস্তু বস্তু দেখিলে মনত পৰে অ এইখিনিতে তাই এনেকে বহি খেলি আছিলে। অ এইটো বস্তু দেখিলে তাই ল'বলে ভাল পায় অ তেনেকুৱা বিলাক হলে দেখিলে কিবা এটা মনটো একেবাৰে বেয়া লাগি যায়
উম এয়া মাজু ভন্টিৰ ল'ৰাটো হেৰিত যোৱা হৈছে স্কুল যোৱা হৈছে
অ তাক এতিয়া স্কুলত দিলে যে
অ ফটো পাই আছো সেইদিনাখন সেইদিনাখন ফটো পাইছ হেইবিলাই স্কুল যাব পআ হৈছে আও ডাঙৰ হৈ গল ন
উম
উম পাঁচ বছৰ হাল নিকি
এ হব আও অ ভাদৰলে
উম উম অহ এতিয়া হেৰিত কি স্কুলত দিছে
এই প্ৰথম ইংলিছ মিডিয়ামতে দিলে তাৰ লগতে আৰু ল'ৰা এটা আছিলে দুই দুইজনীয়ে মানে একেলগে মা ঘৰত যাব আও সেই ল'ৰাটো মোমায়েকৰ ঘৰত আহিছ আছিলে তাৰপা বাপেকে বোলে নালাগে আমাৰ ঘৰতে দিম লখিমপুৰ নে কৰ আছিলে আকৌ সিহঁত ঘৰ ওচৰত ত বোলে ইংলিছ মিডিয়াম এখন খুলিলা সেইকাণে বাপেকে লৈ গ'ল তা পা ইয়াক এতিয়া দিলে হয় তাত কিন্তু আনা নিয়া কৰিবলৈ তাৰ অকলে অসুবিধা তাৰমানে চিধা ৰাস্তাটো আগতে আছিলে কিন্তু কিন্তু তাত অভাৰ বিজ বনাই দিলে যমুনা মুখত টেইন গেটৰ সম মানে ওপৰেদি এতিয়া অভাৰ ব্ৰিজ খনৰ কাৰণে এটা ৰাউড ঘূৰিব লাগে এইফালে বন্ধ কৰি দিলে ব্লক কৰি দিলে সেইটো কাৰণতে একদম তাই কলে এতিয়া কি ক'ম অকলে অকলে কেতিয়াবা ইহ এইখনত দিলে ভাল হ'ব এতিয়া শংকৰদেৱতে দিলে তাতে মানে জেঠাল আকৌ লৰাটোও পঢ়ে আকৌ ডাঙৰ এ জেঠালেক কৰ জীয়েকজনীও পঢ়ে আৰু পৰিয়ালক খুৰায়েক এট তাৰ মানে তাতে মাষ্টৰো কৰে
আহ
অ গোটেই খিনি আছে যে তাই কলে ইয়াতে দি দিম আও বুমণিহঁত আছে যেতিয়া কিবা এটা হ'লে সি ফোন কৰি দিব৷
অ অ অ হ'ব দে এতিয়া ন ৰাখিছো৷ অ ৰাখিছো দে আকৌ পিছত কৰিম ন? উম উম হব দে৷
উম